আ
অ সেয়া বাহানিৰ তলতে অকমান পঢহি
অ মোৰ ময়ো এই কঠীয়াত দুমান আছিলে কেইযোৰীমান আছিলে তুলি পেলাই আহিছো আৰু তপ বহিছ এই ধুই গুলো তোমালোকে ফোন দাই কৰ
অ তাকে এনেকে কৰিব লাগে মাজে মাজে
অ তাৰাপা ভাত পানী খালা নাই
ভাত পানী খাই পেলায় বহিছো আৰু
কে মোৰ এনেকে ভাই
বা বাহনিলে যাওঁ বুলি ওলাইছো
অ বাহ কদাংগি
বহ কাটুংগি জেওৰা এখন দিব লাগে
তোমালোকৰ বাহনী হেৰি কি কি বাস পাম বাৰু তোমালোকৰ ব শুনিৰ কি কি বাহ আছে
আমাৰ হে বাহনিত আপুনি যি বাহ লাগে সিয়ে পাব প্ৰত্যেকটো মানে উ প্ৰত্যেকটো কামৰ কাৰণে বেলেগ বেলেগ মাহ আছে এতিয়া মানে আমি এতিয়া হেৰি এখন দিব লাগে আমাৰ এই জিকা দুজোপা মান উঠাইছো তাত মানে হেন্দালি এখন দিব লাগে জেং অলপ আনিব লাগে মানুহ এটা মানুহ এটাও আহিছে কাম কৰিবলৈ কাত সহায় কৰিবলৈ মাতিছিলো
অঁ
তাকে স বাহ কেইজোপা মান কটোগে উ তাকে হেন্দালি দিও তাৰ পৰাা এনেকে জেং দিব লাগে
তাকে অ মোকো এই জ দুডাল মান লাগিছিলে মানে হেডাল এইখন দিবলৈ জিকা জোপৰ মানে লগগাই আহিছে
অ হেন্দালি দিবলে প্ৰথম আপুনি কি কৰিব লাগিব মানে প্ৰথম আপুনি গছ কিমান জোপা ৰুইছে
বচ মোৰ এতিয়া তিনি চাৰিজোপাৰ মান আছে জিকা গছ
তিনি চাৰিজোপা যদি হৈছে আপুনি তেতিয়া বেছি ডাঙৰকে দিব নালাগে অলপ মানে বেছি খুব বেছি আপোনাৰ বি মানে অ এনল এক নল এক নল দুইফালে হোৱা হলেই হ'ল আপোনাৰ তেতিয়া ঘৰতে আপোনাৰ সিমান খিনি বাহ ঘৰতে ওলাব আপুনি আকৌ ইমান দূৰলৈ আহি কষ্ট কৰিব নালাগে
নহয় যাকক দুটাৰমানান লাগিছিলে মানে
জেংতটো হ'ব বাৰু জেং আছে আপুনি লৈ গলে হ'ল বাহ কিনি এনে পইচা কেইটা এ খচ কৰিব নালাগে
অ
সূতা চাৰিটাাহে লাগে সূতা চাৰিটা আপুনি ঘৰতে পাব ধুনীয়াকে পুতিব এ কাষে কাষে বহ কেইডাল বান্ধি দিব ওপৰে ওপৰে জেং কেইডাল বা আপুনি মাথা মাৰিব নালাগে জেং কেইটা আপুনি নিজে লৈ যাবহি আমাৰ ইয়াত মই গোটাই থৈ দিম কুটাৰ কাৰণে বাহ আছে নাই
কোটাই জানে বাহু তাৰপৰা কাম এদ আছিলে
কি
এ আমাৰ ল'ৰাটোৱে ছাগলী দুজনীমান আনিছিলে পুহিবলে
অ
এতিয়া মানে গঁৰাল এটা বনাব লাগে অলপ ডাঙৰকে
অ তেতিয়াহ'লে আপোনাক বাহ লাগিব
বাহ লাগিব তাৰপৰা লগতে মানুহ দুজন মানোও লাগিব বোনাবলে
মানুহ বাৰু বেলেগ নালাগে মই আৰু এজন গুচি যাম বাহ টো আপুনি কাটিবহি লাগিব বাহ লাগিব আপোনাক প্ৰায় পোন্ধৰটা মান বাহ লাগিব
পোন্ধৰ ষোল্লটাৰ মান লাগিব চাগে ন বাহ
ষোল্ল টা লাগিব তেতিয়া আপুনি জেং খিনিও লৈ যাব পাৰিব
আৰু কামটো মানে সোনকালে কৰিব লাগে মানে অ
খন লৈ আহিব ঠেলা খনতে ধুনীয়াকে বান্ধি জেঙে জেঙৰ সৈতে গোটেই বাঁহকেইডাল লৈ যাব মই বাও আমাৰ এই কুশলক ক'ম সিয়ে মই দুইটাই যাম একেদিনেই নাই গঁডৰাল বনাই ধুনীয়াকে একদম হেৰি কৰি দিম আৰু
কুশল কুশল মানুহতো ভাল অ তাক দিবাই লাগিব
এফালে এইবোৰ কাম মানে বাঁহৰ কাম বহুত জানে
বহুত জানে অ গোখল লৰাটো ভাল অ উম বিচনী চিচনী অ পাতি চাতি এইবোৰ সি ভাল উম বাই নহয় অ
চব জানে
উম
এতিয়া আমি গৰম দিনত মানে তাৰভাগৰ বিচনীয়ে মাৰি মাৰি ঠাণ্ডা লৈ থাকোঁ
তাকে কামটো অতি সোনকালে কৰি আৰম্ভ কৰিব লাগিব মানে ছাগলীকেইজনী মানে থকললৈ জেগাই পোৱা নাই
অহা দেওবাৰে যাম আপুনি আজি আহি বাহ কেইটা কাটি দিব
অ
কাইলে শনিবাৰেতো বাহ নাকাটে আমাৰ ইয়াত
অ শনিবাৰে তাকে মেকাতে বুলি শুনিছ
অ সেইটো এটা অন্ধবিশ্বাস আছে আৰু চলি আছে আৰু কি কৰিব
তাকে আৰু গাঁৱলীয়া জেগাত এইবোৰ চলি থাকে
টো আচল মানে আচল কোনো মানে বিশ্বাস বুলিবলে হেই নাই- মানুহে এতিয়া বিশ্বাস কৰি থাকে কোনোবাই আহ মঙ্গলবাৰে হেনো আহ বাহ কাটিব নাপায় আকৌ মঙ্গলবাৰে নখ কাটিব নাপায়
এ চুলি কাটিব নেপায়
চুলি কাটিবও নাপায় মংগলবাৰেও চুলি কাটিব নাপায়, বাহ কাটিব নাপায়
এইবোৰ চব বন্ধ বিশ্বাসে আৰু গাঁৱলীয়া মানুহৰ
এইবোৰ আৰু আমাৰ গাঁৱত আৰু চলিয়ে আহিছে এতিয়া কি কব বহু দিনৰ পৰা চলি আহিছে। সঁচা কিছুমান মানে সত্য লুকাই থাকে হলেও আমি এতিয়া মানে একেবাৰে নুই গৰিবও নোৱাৰি
নাই অ',
বিশ্বাস কৰিব লাগে আৰু
উম,
বাধ্য হওঁ
উম,
তাকে বৰষুণ দিছে নাই তাত
বৰষুণ ৰাতিপুৱাই দিছিলে তাক এতিয়া অলপ এৰিছে মানে ৰ'দ তহে দিছে এতিয়া অলপ।
অ' আমাৰ ইয়াত বাৰু বৰষুণ আজি ৰাতি বহুত বিজুলী ঢেকনি মাৰিছে। একদম বতাহ বৰষুণ
অ' আমাৰ ইয়াত বতাহ নাই বাৰু অকল বৰষুণহে দিছে বতাহ দিয়া নাই।
অ' অ' আপোনালোকৰ নামঘৰত হেৰি বৰসবাহ হ'ল নাই?
বৰসবাহ পাতিবহে ভাদ পোন্ধৰ তাৰিখে।
অ' বহুত দিন হল পকা মিঠৈ খোৱা নাই বৰসবাহ। ধুনীয়া গাজী প্ৰসাদ যে বনাই মগু মাহৰ। আপোনালোকৰ নামঘৰ প্ৰসাদ কেইটা গোটেই মানুহে গৈ থাকে আৰু ইমান ধুনীয়া প্ৰসাদ। প্ৰসাদ হয় বৰসবাহত পকা মিঠৈকেইটাক কেচা মিঠৈকেইটা।
পকা আামি থৈ বেছি ভাল হয় অলপ খাবলৈ হা? ভাওনা এখন পাতিব বুলি শুনিছো অংকীয়া ভাওনা এখন।
অ', অ' অংকীয়া ভানা ৰাম বিজয়খন পাতিব চাগে।
ৰামবিজয় খনে পতাৰ কথা শুনি আছো তাকে এতিয়া পাতে নে নেপাতে গোটেই গাঁৱৰ মানুহৰ সন্মতি দিলে পাতিব আৰু চাগে ভাওনাখন।
ৰাম বিজয় খনৰ কাহিনীটো বৰ ধুনীয়া কাহিনী আৰু
অ' ৰামজিজখন অ'।
মই কিমান কথা কিমান কষ্ট ৰামৰ জীৱনটোত।
উম, সকলো সোমাই আছে আৰু ভাওনাখননত।
কিমান কষ্ট আপুনি কাহিনীটো শুনক আকৌ ৰাম ৰাম ৰাম হৈছে কি আমাৰ শ্ৰীকৃষ্ণ ভগৱানৰ এটা মানে মানৱ ৰূপী হ'ব তাৰ।
অ',
ৰাম যেতিয়া ৰামৰ ৰাম আছিলে কোন দশৰথৰ পুত্ৰ।
অ' পুত্র হ
অ' মানে তেওঁ দশৰথৰ পিছতে তেওঁ ৰাম হল মানে ৰাম ৰজা হ'লেহতেন।
অ'
কিন্তু ৰাম কিন্তু মানে ৰামৰ দেউতাকে দুজনী বিয়া পতাৰ কাৰণে
অ',
ৰামক মানে তেওঁ ৰজা হবলৈ নিদিলে।
অ',
ৰজা হবলৈ দিলে তেওঁৰ পুত্ৰ ভৰত বুলি কোৱা জানক। ভৰতে কিন্তু ৰামক আকৌ বহুত ভাল পায়।
অ'
একেজনী মাকৰ পুত্ৰ নহয় যদিও বহুত ভাল পায় তাৰ পৰাৰা ৰা ৰামে সেইকাৰণে কি কৰিলে উম ৰামে ভৰৰতক এ ৰাজ্যভাৰ গতাই দি ৰজাই হবলৈ দি পেলাই মানে ৰাম নিজেই ৰামক চৈধ্য বছৰ বন্দ মাহ দিলে। চৈধ্য বছৰ অকল আম ৰাম লক্ষ্মণ আৰু সিদা হাবিতা থাকিলে মানে। বনবাস বন মানে হাবি।
অ' ৰাম লক্ষ্মণৰ সীতা কছিলে অ' একেলগতে
উম তাৰপিছত কি হ'ল কাহিনটো যেতিয়া ৰামক অকলে পঠিয়ালে চৈধ্য বছৰ বনবাসৰ কাৰণে ৰামটো প্ৰতিজ্ঞাবদ্ধ হৈ যাবলৈ বাধ্য হল
তাকে ৰাম বাইধ্যত হে গৈছে
সি আকৌ ৰামক দেখি সীতাই গ'লে স্বামী ময়ো যাম আপোনাক অকলে যাব নিদিওঁ তাৰপৰা ৰাম আৰু সীতা যাবলৈ ওলালে তেনেকুৱাতে আকৌ ৰামক একেবাৰে মানে নিজৰ সকলো বুলি ভবা মানে বহুত ভাল পোৱা লক্ষ্মণে ক'লে যে মইহে ময়ো আপোনালোকৰ সেৱক হিচাপে আপোনালোকৰ লগত বনলে যাম মানে
অ', মানে লক্ষ্মণে
ৰামে তেতিয়া সেইটো সন্মতি জনালে তুমিও বোলা বুলি লক্ষ্মণ লক্ষ্মণ আৰু কি হ'ল গুচি গ'ল মানে ৰাম লক্ষ্মণ সিতা তিনিওজন বনলৈ গুচি গ'ল চৈধ্য বছৰ কাৰনে
অ'
চৈধ্যয় বছৰ বনত এতিয়া কিমান কষ্ট মই বহুত কষ্টত কিব কিবি খাই মেলি ফল মূল কিবা কিবি বনত তাতে একো নাপায় খাবলে ছিকাৰ কৰিবলগীয়া হয় হাবি ফল মূল খাই তেনেকে জীয়াই থাকিলে তাৰপৰা এদিন আকৌ কি হ'ল উম ৰাৱণে সেই কথাটো গম পালে শুনিছেনে আপনি ৰাৱণে ৰাৱণে সেই কথাটো গম পায়